হেল্ল'
কি কৰি আছা
এাই এ শুইছে অ এ শুইছে আঁঠখন ধৰি গ লৈছো ভাত খালি
ন
উম পোৱালি শ ন
উম
যে এই মন্দিৰতে
আছে ৰ
উম কি বনালি
স হেৰি মাছ ভাজা আৰু দালি
অ উম মন দালি দিনো তাই আছে মাছ ফাই
অ এয়া ত দিনত কিহে খালি
দিনত দালি তৰ মাছৰ তৰকাৰী বনাইছিলো এ একো গুৱাহাটী গল এই মাতো খুছ
উম উম উম উ
এ আকৌ গুৱাহাটী গল
প্ৰগেম আছে
প্ৰগ্ৰাম আছে
এ এ
উম
সেইয়া হে
দুখন আছে বোলে আজি অ যাম এতিয়া কি কৰি আছ
হে ইয়াৰ লগতে আছো এনেই হাঁহি ধেমালি কৰি মানে, সি চব কৰি আছে এ' তহঁতৰ এই মামীজনী ভাল পাইছেনে?
নাই পোৱা ভাল আজি, আই চি ও' ৰ পা উলিয়াই দিছিল হ'বলা দিয়াৰ পিছত আকৌ বোলে পেচে- পেচাৰটো বাঢ়ি গৈছে ডলিয়ে ফোন কৰিছিলে জানুৱাৰীত কি হৈছে এই পতককৈ মই যাবও নোৱাৰো।
সেইটোৱে সেইটোৱে
এওঁ নাহালেকেতো মই নাযাওঁৱে নাহিলে আহিলেহে যাম
ক'চোন যাবি নো কেনেকে বাৰু ল'ৰা-ছোৱালী লৈ মেলি
নাযাওঁ বুলি কৈছো মই উম
দিগদাৰ হয় নহয় আৰু ওচৰতেও নহয় সেইটো হয়
সেই ন', উম তাকে ভাত পানী খোৱা হ'ল নেকি?
ভাত খোৱা হোৱা নাই খাম হে' ভাত, উম
দেৰি হয় ন'
উম ভাত বহাইছ ছোহে
উম, উম, কালি ঘৰলৈ গৈছিলি নেকি?
গৈছিলো ঘৰলৈ কালি। ঘৰলে
অহ', চলাব শিকিবি নে'?
মই চলাব পাৰো নে নোৱাৰো পাৰিম চাগে
শিকিলে পাৰিবি খালী তোমাৰ শিকোতে চাগে টাইম লাগিব কাৰণ তই চাইকেল-তাইকেলটো চলাব নাজ ভালকে ভালকে, উম এহ'
এ চলাইছে আজি
অ ভাইছ
উম পাৰিছে চলাই আহিছে পাৰিব মানে আগো কৰি আছে ন আগো কৈ আছে আৰু স্কুটি চলাই থকা
আহ অ আহ তাকে সেই ুচিয়াই শিকিব নেকি
জানো কি কৰে কাৰনে নহয়
আহ তাই শিকিলো মে ঘৰত দুটা মানে শিকি থৈ দিলে ভাল অ ইমাৰজেনঞ্চ গান মোৰতেতো শিকি থবই লাগে চবেই
ৰাতিপুৱলি হবকে লাগে
সেইটোৱে সেইটোৱে দৰকাৰ হয়
পিলাক সেই কেনেকে লাগে যে
আহ অ সেইটোৱে
ত তনেে চলে উম
উ হৰি এটো কি কিমান টাইমত গ'লি ঘৰলৈ
আবেলি গৈছো কালি আবেলি যাওঁতে পাঁচটা বজা নাই নেকি তেনেককাা মনত গৈছা আকৌ বাবু দোকানো চলো মই
কেনেকুৱা পালে দোকান
ধুনীয়া হৈছে দোকানত অহাল জাগৰখনকে ডাঙৰ
হয় নেকি জাগাটো
পচো এ চিও দুটা লগাব বোলে
অ অ আহ
এটা লগালে হ'ল থাকিলো ডাঙৰ যে
অ
হাঁহি মাৰি তে নহয়।
উম
আহ
তাকে
উম
কোন টাউনতে নে নে অকমান ইফালে লৈ
ন অকমান যাব লাগে সখন কি স্মাৰ্ট বজাৰ নে কি সিখন উহ
উ তাতে সেই দুখন শ্বপিং মলো আছে হ'বলা ন
চাই চ শ্বপিং মলো আছে তাৰপিছত আকৌ ডিলাৰো আছে কিয় নাৰ্ছিং হোমত ৰাস্তও ব'লা উ অ ইমান চিনি নাপায়। পোৱা হল যে আগ নিছিনা। অ এইোৱে চিন্তা পাওঁ বুলি কলেও ভুল নহয়ব বামা।
উম উ উম
আ একোৱে চিনি নাপাওঁ ক'ত কি আছে।
উম উম অ বিশেষকে আজি একেলি মলবিলাক হৈ পেলাই তোৰ জেগাবিলাক কিবা হেৰি টাইপৰ হেৰী তাইপ হ'লগৈ যানা ধৰিবন নোৱাৰা নিছিনা। চিনা হৈ গ'ল যে
উম
সেয়া তাকে
অ ত হামি আহিছে অ
উম ত তাপা আহিলে কিমান টাইমত ভাত পানী খাইহে আহিলে
ভাত পানী খাই ক মই বনালো মাছ ভাত ত দি খাই বৈ লৈ পেলাই আমি এঘাৰটাৰ ৱিছ তানত তাৰফালে আহি আকৌ ফাংচন। কেলৈ ফাংচনখন চালোঁ। চাই পেলাই লৈ পেলাই বাৰটা বিজ পত ঘৰ সোমাইছোহি
অঁ অঁ
নোৱাৰে আউ
আহ তাকে, এ, এ
তল মাজে, কালি উম',।
অ', দেৰি হল নহ'লে অলপ।
উম', দি গৈছে।
উপ ', উ',
মই এনেও দেৰি হয় আৰু।
অহ, - অহ, তেনেকে হেৰি, দাৰ দিয়া নাছিলে নহয়।
নাই -নাই তাই তাত ইমান দিগদাৰ নকয় আহি, ই এটা আছে যে,
উম',
এই মুখা এখন আছে যে, মুখা এখন দেখিলে তাই দিগদাৰ নকৰে।
অহ ', - অহ ',
আহ,
তোমাৰ গাড়ী মিঠাই নোখোৱাও?
মিঠাই?
মিঠাই নেখাওঁ মই পাৰ্টি খে খাম। খানা খাম।
আমি?
উম', - উম', সেয়া কেতিয়া খোৱা খোৱাবি আৰু।
উম -উম
উম্
হ'ব দে।
উম, ' মই আকৌ ব্ৰইলাৰ -চয়লাৰ নাখাও কিন্তু দেই।
নালাগে দে বইলাৰ খাব।
খাচিহে খাম।
মই এনেও নাখাওৱে ব্ৰইলাৰ। মইতো নাখাওঁৱে।
উম, ' বাকী ছোৱালী এডমিচন ক'ত দিবি এতিয়া?
ক'ত লয় মানে তাকে আলোচনা কৰি আছো। কলেজ কেইখনত চাই আছে, পৰ্টেল বিলাক খোলা নাই নহয়।
অ', দেৰি হয় ন, কিবা আজিকালি বহুত চিষ্টে, জেণ্টো চি,
চেঞ্জ হৈ গল অ ', আগতকে বহুত চেঞ্জ হল বহুতেই বেলেগ আজিকালি একোতে কৰিব নো', অ, খুলি দিছিলে আকৌ বন্ধ।
টিকেটে হ'ল নহয়। চাৰি বছৰীয়া হ'ল। উ
অ, বাৰ তাৰিখৰ পিছতে হ'ব বলা কাম বিলাক।
হয় নেকি।
উম, কিবা কিবি কেইখনমান উলিয়াব লাগিব এনে আ কাষ্ট চাৰ্টিফিকেট ওলোৱা আছে ইনকাম চাৰ্টিফিকেট। ওলোৱা আছে। তাৰ পাছত আৰু কিবা কিবি। কিমান লাগিব প এইবিলাক উলিয়াব দিছে।
উম, উম, উম।
উম।
আহ। এ ঢেৰ কিবা কিবি দৰকাৰ হয়।
উম, যি দৰকাৰ।
উম, উম। এয়া। আগতে আমাৰ দিনত আকৌ সেইবিলাক একোৱেই নাই। প্ৰচপেক্টাছখন আনিব লাগে অ। ফৰ্মখন ফিলাপ কৰিব লাগে ফিলাপ। কৰি জমা দিব লাগে।
উম।
এয়া।
উম। নাজানো এই ৰ।
হা।
মইতো নাজানোৱে বাৰু কৰিবলৈ এই বিলাক।
দিন আনো যে এইবিলাক চব চেঞ্চ। হৈ থাকে না।
উম।
সেয়া।
ন সেই শু শুৱে।
হুম।
দিয়ে দিয়ে। টেটৰ ডি এল এডৰ এইবিলাক টেট পৰীক্ষা নহ'লে নহয় নেকি এইবাৰ।
জানো আৰু কি হয়।
এইবাৰটো নহ'লেই।
এবাৰ নহয়।
চাগে চাকৰি বিলাক
জানো কি কয়।
উম, হয় দে।
উম।
এনে কষ্টবিলাক গুচি যায়।
সেইটোৱে। এনে ভাল হয়, অহ।
হম।
দিলে ভাল হয়।
উম।
চৰকাৰী ধন খাবলৈ কপালটো থাকিব লাগিব নহয়।
উম। ডিগি এটা হয় আৰু ডিগ কি এটা হ'ল।
উম। এইবাও আছে দে। হ'ব দে গুড নাইট।
গুডনাইত।